হেল্ল, অঁ অঁ কি কৰি এয়া আছোঁ, তুমি?
মই এনেই বহি আছোঁ, ফিল্ডৰ পৰা আহি গা চা ধুই মেলি বহিছোঁ আও।
অঁ ময়ো সেই ওচৰতেনে বহি আছো মাৰ ওচৰতে।
উম উম, তুমি মাটি ৰুৱ গৈছিলা, অঁ চাহ খালো বাৰু।
অঁ মই মাতি ৰুৱলৈ গৈছিলো আজি দিনত, ওচৰতে খুৰীয়ে ঘৰত। তা পা তোমাৰ দিয়া কথা আছিলে কিবা মানুহ মৰিলে বোলে কেনচেল হল। তাকে এ যোন ঘৰ মানুহ মাটি মানে তাত আমাৰ ওচৰতো আকৌ ছোৱালীজনী কিবা পানীত পৰি মৰিলে বুলি শুনিছো। মানুহে মানে দশটা কথা গৈছে অৱে।
তাকেহে এতিয়া আকৌ চেঞ্জ আহিছে বুলি কোৱা শুনিছো মই।
কিছুমানে ক'লে দুদিনৰ আগতেই মৰিলে, মাক বাপেকক কোৱা নাই তাৰ পাছত এতিয়া আকৌ মানে মই সুধিত মানে গৈছিলো সেইটো চাইডে কাষৰ চাইডে তাৰ পাছত কলে বোলে হেৰি একদিনতে হেৰি হল বোলে বিচাৰি পোৱা না ছিলে বোলে লাষ্টত বোলে বিচাৰি পালে, তাৰ পিছত ঘৰৰ মানুহক কৈ দিয়া নাই বোলে, হেই মৰিলে বুলি চিৰিয়াচ বুলি কৈ পিনিহে মাতিছে বুলি কৈছে। সটো মানে ধৰিব পৰা নাই কথাটো। সিহঁতৰ ঘৰৰ মানুহ আহি কৰিলেহে গম পাম মই সেইঁটো। মানুহে যি
তাকেহে ঔ বৰ বেয়া লাগিছে, অঁ।
সৰু ছোৱালী নহয় জানো, নাইনত পঢ়ি আছে পঢ়া শুনাতো ভাল বোলে।
আৰু বৰ ঠাণ্ডা মন লাগে থাকে পায়।
উম ঠাণ্ডা মুণ্ডা ছোৱালী আছিলে।
তাকেহে এইবাৰ ল'ৰা ছোৱালী খননো কিমান ইমান মৰিছে ল'ৰা ছোৱালীখন।
অঁ পানীত পৰি পৰি মৰিছে এইবাৰ বহুতখিনি। সেনেকৈ মই ভিডিঅ এটাত দেখিছোঁ, আমাৰ সমনীয়া ছোৱালী এজনী পানীত পৰি মানে ভূৰি হাত কিটা হেৰিয়ে হৈ থাকিলে ওপৰলে হেৰি হৈ থাকিল। তাকে ঔ।
তোৰ নাপাতো পাই মোৰ ভয়ে লাগে দেই।
মোৰো একেই চেইম।
এতিয়া সাঁতুৰিব নাজানে কিনো এই কিছুমান এনেকুৱা হয় সাঁতুৰিব জনা মানুহো তেনেকুৱা হয়।
নহত, তাইৰ বয়সে সিমান আছিলে আয়ুস আছিলে সিমানৰ।
উম, সেইটোৱে।
তাকে কিনো ক'বা আৰু উপায় নাই নহয়।
উম, এই বাদ দিয়া সেইটো কথা মোৰ বেয়া লাগে বাৰু।
উম মোৰ বোলো শুনি পিনি মোৰ মানে এনেকুৱা লাগিছে কপনি উঠি গৈছেগে, মোৰ নিজৰে
উম মই সেয়া মানে ফিল্ডৰ পৰা আহি আছো আও আহি কৈছোঁ। প্ৰেম মানে ছোৱালী এজনী লগৰ এজনী
কি বুলি ক'লো মানে এনেকে বোলে মানুহৰ ঘৰৰ মানে ছোৱালীজনীয়ে এনেকে ঢুকালে মোক বিশ্বাস কৰা নাই তাৰপিছতে সহ ত ত ঘৰৰ ওচৰতে মানুহসৰ বা পৰা গোট খাই আছে তেতিয়া তেতিয়া হয় মানে ভাবিছো আৰু।
অ কিন্তু সঁচা কথাটো এতিয়াও ওলোৱাগে নাই মোৰ
উম কি হয় কি এ সিহঁতৰ মাক বাপেকো মানে হেৰি হয় দুখ আছে অলপ সিহঁতে
তেনেকে আৰু
অ', সিহঁতে নিজৰ বস্তু নিজৰ লগতে থাকিব লাগে। লাগিলে যিয়ে নহওক ইয়াতনো কি পঢ়া শুনা ইয়াতনো কি স্কুল নাইনো ইয়াত ভাল কিমান ভাল ভাল স্কুল আছে।
তাকে
ওচৰতে আছে ইমান ইমান আঁতৰলে যাবও নালাগে ইমান ওচৰতে আছে।
উম। এয়া মাটি ৰুব হৈছে নাই তোমালোকৰ?
মাটি ৰুব হোৱাই নাই। কঠীয়া তুলিয়ে আছে অ কাইলে কঠীয়া তুলিব যাম ওলাবা।
তাকে মই সুধিছিলো হেৰি সুধিছিলোঁ অঁ কৈছে বোলে হেৰি আজি আকৌ যদি কয়হি আৰু তেতিয়া বোলে যাম বুলি কৈছে।
অ', মানে কি ক'লে?
আজি আকৌ সুধিলে মানে হেৰি কৰিম বুলি খবৰ দিম বুলি কৈছে আৰু মানে ঘৰৰ মানুহ ক'লেহি মানে। কঠীয়াটো তুলিবলৈ বৰ এটা ভাল নহব নেকি?
কিয়?
ভাল নহ'ব যেনহে লাগিছে নেকি মোৰ মতে নহলে ঘৰৰ মানুহে নুবিলাকেনো ক'ত বেলেগকে হেৰিলে হ'লে
যাম তেতিয়া হ'লে।
জানো হ'লেও চাই লওঁ আৰু সুধি চাম বাৰী কঠীয়া যদি ইমানো বেয়া নহয় আৰু চাগে।
অ'।
অ'।
মই মানে পইচা অলপ লাগে উ তাকে গুৱাহাটী যাওঁ বুলি ভাবিছো বেমাৰটো কাৰণে
উম উম।
এ এইবিলাকত দেখাই একেবাৰে লাভ নাইকিয়া হৈছেও।
তাকে ভাল হেয়ত মেডিকেলত দে
তাকেহে মানে কি হৈছে তাত দেখাইছো মানে এটা ডক্তৰে ল'ব লাগে প্ৰথমৰ পৰা। মই সেই লৈছো বাট হেৰি হোৱা নাই মোৰ লগত মেডিচিন মিলা নাই নহ'লে।
বেমাৰ মেডিচিনট মিলা নাই।
উম।
উম, একেবাৰে গুৱাহাটীত গৈ দেখাই অহায়ে ভাল।
সেইটোৱে আমাৰ এতিয়া সেইখিনি ফিল্ডৰ ওচৰ ল'ৰা এটা এতিয়া ডাইৰেক্ট গুৱাহাটীতে নিছে তাৰ এতিয়া ভাল হৈ আহিছে ভাল হয় মানে সি মে খাইছে বাৰু।
অ ভাল হৈছে ন তাৰ?
হৈছে বুলি কোৱা শুনিছো দেই। আজি তাকে লগ পাইছিলো মোক মাতিছে। অ আজি হেৰি মই চাৰিপাক দৌৰিছিলো অলপ স্পীডত আহিছে বাৰু।
কিমান টাইম লাগিলে?
এ সাত ত্ৰিশ লাগিছে হেনো ইহেঁতে চাই দিছিলে আৰু।
চাৰিপাকত সাত ত্ৰীশ। অ ভালেই আহিছে তেনেহ'লে।
এই আৰু লাগিব তোমাৰ সাতত্ৰিশত মোৰ একোৱেই নাহে দেখোন।
হ'লেও অকমান হ'লেও আহিছে আগতকে মানে মাজতকে মাজি ফাৰ বহুত আহিছিলে।
আমি ধৰা ৰানিঙত যদি ছয় ত্ৰিশত সোমাই যোৱা মানে ছটা কি কয় ছটা ত্ৰিশ আহিছে ছয় মিনিট ত্ৰিশ ছেকেণ্ডত যদি সোমাই দিওঁ,
অঁ
তেতিয়া মানে আমাৰ হেৰিতটো হ'ব চৈধ্যয় নে ওঠৰ চ চৈধ্য নেকি?
চৈধ্য পাম নেকি এইটোত? আৰু চৈধ্য তাত পালে মানে এইফালে লং জাম্পত তোমাৰ বিছ মাৰিলে মানে, বীছ মাৰিবই লাগিব লং জাম্প জাম্পত। কাৰণ সেইটো ৰাণিঙৰ লগত হেৰি নাই ন?
অঁ
ৰাণিংটোৱ হেৰি ন অকমান টাফ? এতিয়া হেৰিয়ত জাম্পটো মানে এক্সিডেন্ট মাৰিলে মানে তোমাৰ কাটফৰ লগত কথা অ' যদি আহি যাবও আছে।
অ
এতিয়া আৰু ছোৱালীও ইমান দৌৰিছে, এইবাৰ মানে প্ৰায় খিনি চাকৰি লৈ হে এৰিব দেই।
তাকে ইমান
মইতো পঢ়া শুনা নাইে বাৰু পঢ়া শুনাতটো বাৰু বাদ দিছো বাৰু দেই। বাদ দিছো মানে পঢ়িব লাগিব এই হেৰিতটো ফিজিকেলটো পাচ কৰি লওঁ নেকি? তাৰপিছতহে পঢ়া শুনা আহি কৰিম।
নহলে মানে কি হৈছে ভাগৰে যুগৰে আহি আকৌ কিতাপখন মেলি অকনমান চালেই একদম টোপনি গুচি যাওঁ তেনেকেই। একো চোৱা অৰ্থয়ে নাথাকে। আৰু দিনতো সেয়ে আকৌ, ফিল্ডৰ পৰা আহি শুৱাই হয়। দহটামান বজাত গা -চা ধুই মেলি আজৰি হয়। আকৌ শুৱাই হয়।
অ আজি,
আজি সেনেকে বজাৰলৈ গৈছিলো মই, উম
অ আহিছিলে, আহিছে -আহিছে অ'
এই ভৰিত যে দুখ পাইছিলে তাই আহিছে নে নাই?
অ তাইও আহিছিলে, এনে আহিছিলে দৌৰা নাই।
অ
হয়
তাকে
উম আৰু এই আজি মই বজাৰলৈ গৈছিলোঁ, তাকে।
উম, আজি বোলো যিহে ৰ'দ।
বজাৰ আছিলে যে, অ তাকে। তাকেহে মইো বজাৰলৈ যাওঁ নেযাওঁকেহে গৈছো, মায়ে সেই গুৰ আৰু কিবা কিবি আনিব দিছিলে।
অ।
ৰিং পাপৰ আৰু কিবা কিবি। তাৰ পিছতে আনিলো গেৱাও যেনতেন মই লগ ধৰি আছোঁ। মাকো ফোন কৰি তুমিও আকৌ সেইফালে হেৰিয়লে গ'লা গে।
অ সেই অকমান ৰুম তেনেও পানী। ত‌ই ইমান খুৱাইছে নহয় পানীক খাই খাই ৰুব লগা হৈছে।
উম, অ কিমান সময়ত আহিলা তুমি?
মই বেছি টাইম নোৰুলো ইহঁতৰ হেৰি কঠীয়া নাইকিয়া হ'ল ৰুবলৈ।
উ কঠিয়াও নাই নাই আকৌ হেৰি হালো বোৱা দেৰি কৰিছে নে?
অ বহুত দেৰি মই। নিজগাতে সেই সিহঁতি সৈফাল পাইছে। অঁ হাল বাই হৈছে এটা বজাত মই এনেই দহটাতে গৈ বহি আছো।
তেতিয়া হে
তাৰ পাছত সেই ৰুলো আৰু পুটুক পুটুক হৈছিলে আক ৰুৱা পুটুককে হ'ল নহয় বেছি টাইম নালাগিলে।
অ এই মানুহ ধেৰ হ'লে ভাল লাগে, মানুহ ধেৰ আছিলে নে নাই?
কোনো নাই অকল‌ তিনিজনি।
অ' অ। সৰু, সৰু দৰা চাগে।
মই ডাঙৰে, ইহঁতৰ আগফালে যে আছে।
অ, অ। মাত বোকাও হ'ল চাগে।
উ। এইফালে ইমান বোকা বেয়া নহয়।
অ, অ।
এয়া, হেৰি ৰোৱা, বেছি টাইম নহ'লে, ৰুই পুটোককে হ'ল। তাৰ পিছত এইটিৰ কঠীয়া। পৰা হ'লে ৰুই থৈ আহিলো হ'লে।
অ।
নেখায় অ এতিয়া। তাকে।
একে সে ও।
ন এতিয়া কেতিয়া হয় গৈ।
অ।
হ'বগে চাগে বেছি দিন নাই আৰু আমাৰ সময়ত।
উ, উম। ভাত পানী খালানে?
ভাত, হেই ঘৰতে খাই আহিলো, ভাত নাখাও বুলি কৈছো। ইমান যোৰকে ৰখাইছে খাই যোৱা, খাই যা। চাহ খালো, তাৰ পিছত ভাত বনাই দিলে আকৌ।
বনাই দিছে নে?
ভাত বনালে, তিতাকেৰেলা, আলু। তিতাকেৰেলা খাই ভাল পাওঁ বুলি যে বহুত। টুনি আকৌ তিতাকেৰেলা ভাজি দিছে, তাৰপিছত।
অ'। মই সেহনি বা বাৰজনী, অ'। মোক সেইনাখনি বাজনী হেৰিয়ৰ, এই ফিল্ডৰ বাজনী।
অ', অ।
তাই হেৰি এচাইনমেণ্ট লিখি দিয়া, তিতা কেৰেলাকে লৈ আহিবা ক'লো তেহেতৰ ঘৰত আছে হেনো। তাৰপা লৈ আহিছে তিতাকেৰেলা মোলে।
কিমান মান?
হা?
কিমান আন কিমান আনিছে?
আনিছে আৰু এ এক কেজি মানেই হ'ব চাগে নেকি।
অ সেঁতৰ ঘৰত ধেৰ আছে নেকি?
আছে বোলে, তিতা কেৰেলা।
অ, অ মই ভাল পাও খাই
উম ভাল লাগে, খালি মই ৰাতি নাখাও দিনতহে খাও।
ৰাতি খাবলৈ ৰাতি খালে গেছ হয় বোলে
অ নাজানো কি হয় মুঠতে ৰাতি খাবলৈ নিদিয়ে আকৌ।
অ এদিনতে মই তেল সৰকে দি আলু দি খাই মানে ভাজিব লাগে ভাল লাগে খাই।
উ উ
উম, তোমালোকৰ ভাত কিহে বনাইছে?
উ হু হু।
ভাত কিহে বনাইছে?
ভাত বনোৱাই নাই আমাৰ বনাবহে, অকনমান দেৰিকে বনাব।
অ মই বনাইছো আৰু
উম উম।
আমাকো সোনকালে খাই ভাত।
অ আমাৰো সোনকালে খাই বাৰু দেই।
অ দিনত হেৰি যে
সাতটা পঞ্চাছ হলেই
অ।
তেতিয়া আৰু অকণমান বনাব আৰু এতিয়া, আলহী আছে যে।
অ'।
ওচৰে ওচৰে ন হয়, হয় ওচৰৰে আলহী।
অ সেফালে মাটিব নগলে যাম চাগে সেইফালে।
অ আহিবা।
উম কেছোৱা এটা ললে।
উম, উম অ আজি মই কেঁচুৱা ললোগে নহয় আজি এতিয়া অকণমান আগত লৈ আহিছোগে।
উম
ল'বলৈও মন গৈ থাকে আকৌ ৰাতিপুৱা গলো লব লম বুলি দেই তা ক ল'ম বুলি গ'লো আও তাৰ পিছতে সেই মই পাহৰি থাকিলো যে গা ধোৱা নাই বুলি।
অ
তাৰ পিছতে বোলো পিছত মনত পৰিছে আও নলম বুলি এতিয়া মই গা ধোৱা নাই পিছতে ল'ম আৰু তাৰপিছত তে বজাৰলৈ গ'লো বজাৰৰ পৰা আহি সিহঁতৰ ঘৰৰ তাত সোমালো মণি আনিব দিছিলে তাই।
উম
তাৰপৰা মণিখিনি দিলো তাৰপৰা নোসোমালো আও মণি দিলো বাহিৰত আকৌ বাহিৰৰ কৰ'ৰ পৰা আহিছো সোমাবলৈ বেয়া লাগে যে।
উম,
তাপা আকৌ এতিয়া গা চা ধুই মেলি এতিয়া গৈছো। লৈছো আৰু তাৰপা অকমান দেৰি তাৰপা আহিলো আৰু।
উম,
হ'ব তেনেহ'লে আকৌ কথা পাতিম দিয়া।
অ', অ', হ'ব দিয়া।
উম।